অ অ শুনা পাইছা নে এ মই ভাত অ অ
হা হা কি কৰি আছ আছা বাৰু
অ মই ভাত পানী খালো এতিয়া এইয়া মাৰ স্কুলৰে এজনী বাইদেৱে বেগ এটা বনাব দিছিলে তাকে বনাই আছোঁ
অ হয় নেকি ঠিকে আছে বাৰু মই আমাৰ খোৱা লোৱা হোৱাই নাই ৰবা। এই আমাৰ আজি অকমান দেৰি হৈছে আজি, আজি আমাৰ অকমান দেৰি হ'ল মানে। এই নহয় আমটি আজি ভাঙিলে যে সেইকাৰণে
অ আমাৰো সেই অলপ দেৰি অৱ কি কি কৰিলে আজি?
এই ঘৰৰ কাম বন কৰিলো মানে ধোৱা কানি কাপোৰ পিন্ধাবিলাক ধুলো পৰ্দা খিনি ধুব মানে সেইবিলাক। তাৰপিছত আৰু চব মোচা হাৰা মোচা কৰা এইবিলাক এইকেইদিন কৰা নাছিলো নহয়। সেইকাৰণে অলপ আজি অকমান দেৰি হ'ল আৰু আমাৰ খোৱা লোৱা কৰা
অ উপায় নাই আৰু ইখিনিটো কৰিবই লাগিব।
হয় হয়, তোমালোকৰ
অ আমাৰ ৰাতিপুৱাই একদম ৰাতিপুৱাই বা আৰু মই মিলি কাপোৰ খিনি ধুলো এইকেইদিন যিমান খিনি কাপোৰ ব্যৱহাৰ কৰিছিলো আৰু ঘৰটো ভালকে মুচিলো সোণনৰ ৰূপৰ পানী দিব লাগে যাত তুলসী পাত দি সেইখিনি কৰিলো। অ বাকী আৰু তেনেকেই সেইখিনিয়ে আৰু ফটো মুচিলো ইমান দিন মোচা নাছিলো
অ চেমেই আৰু আমাৰো সেনেকুৱাই আম আমি সেইটোৱে কৰিছো আৰু
অৱ
তাৰপিছত আৰু এতিয়া খোৱা লোৱা কৰিম আৰু আমাৰ খোৱা লোৱা কৰোতে অকণ টাইম লাগিছে এইবিলাক কৰি বনাম লগতে অকমান দেৰি হ'লে ই বনোৱা হৈছে মাত্ৰহে মৰা আৰু উম এই মূলা ভাজিলো আৰু এবিধ কিবা ফুল আছিলে ন নাজানো বাৰু মই সেইটো বনালো তাৰ পিছত দাইল অকণ কৰি কৰিলো বাচ্ছাটোক কণী ভাজি দিলো‌ মানে
অঁ।
পটল পটল ভাজিলো সেইখিনিয়ে আৰু--' ক'ত আৰু সময় হয়, কিবা কিবি কৰিব কাৰণে আৰু যিটো গৰম
উম বহুত গৰম দিছে, একো খাব ইচ্ছা নোযোৱা হৈছে ন
মাছ -মাংসটো কেনেকৈ খাবা তুমি
নোৱাৰি নোৱাৰি খাব।
দালি ভাত নেমু চেপি এনেকা দৈ খাব লাগিব। দৈ আছে, অকমান।
দৈ খালে অলপ ঠাণ্ডা পৰিব।
ঠাণ্ডা পৰ্ব অঁ তোমালোকে কি হেৰি খালা বাৰু
আমিও পটল ভাজিছিলো, তাৰপিছত উম বা অকমান ওলাই গ'ল তাইৰ অ এতিয়া মই তাই দুপৰীয়া খাই গৈছিল মানে বাৰটা মানত খাই গৈছিল মই এতিয়াহে খালো সেখিনিয়ে দালি, পটল ভাজি সেয়াই আৰু কণী বইল কৰিছিলো।
অঁ অঁ ফল মূল খালা নে নাই পিছে আজিতো আমঠিত ফল মূল খাব লাগে।
অঁ আম খাইছো। অঁ অঁ আম খালো লেতেকো দিছিলে আমাৰ মামীয়ে দিছিল। তাকে খালো। অঁ সেইয়াই আৰু অঁ।
আম, আম, বগৰী, লেতেকু এনেকুৱা আম আছিলে সৰু-সৰু আৰু কথা ক অনা আছিলে কথাাতটো নপকিলে কিবা যিদি কঠাল আছিল। নাই নোপক কঠালতো। তাৰপিছত আম খালো। হয়, হয়, আম খালোঁ। এনেকুৱা কিবা-কিবি খালোঁ কলো আছে খালোঁ খাই বুট, বুট খালোঁ। খাই লৈ মানে এতিয়া ইমান এটা ভোক লগা নাই। সেইকাৰণে, আৰু লাহে লাহে খাম আৰু এতিয়া চাৰিটাই বাজিম।
ভোক লাগা নাই চাগে?
আহ' সেইটোয়ে চাহো খালোঁ। চাহ খালো। মাজতে দুবাৰ।
ঠিকেই আছে দিয়ক। এতিয়া লাহেকে খালে হ'ব ভাতটো।
ভাততো লাহেকে খালোঁ হ'ব আৰু। এতিয়া পিছে তুমি কি কৰিম বুলি ভাবিছা, খোবা চাগে?
অঁ' এই এই অকমান বেগটো বনাই কেনে সোম আৰু। সেইটো মানে অলপমান কষ্ট আছে, এই গোলাপ ফুলৰ নিচিনা ডিজাইন দিব দিছিলে, ওপৰত বেলেগ-বেলেগ কালাৰৰ। তাকে এতিয়া আৰম্ভ কৰিছোহে ফুল কেইটা, বাকী খিনি হ'ল। গা
ডিজাইনাৰ এই তোমাৰ এই বেগটো বেগতটো মই শিকিব লাগিব। কৰা।
অঁ' অঁ।
এই মান তোমাৰ এই ঊলৰ কাম খিনি মই অলপমান শিকি ল'ব লাগিব।
অঁ'আপুনি পাৰিব আপোনাৰ হাতখন আছে নহয়। কিবা-কিবি কৰি থাকে নহয়। চাদৰ-মেখেলা অ'
শিকিলে মানে কি হ'ব হেৰি মোৰ অকনমান হেল্প হ'ব আৰু কিবা-কিবি।
অঁ' অঁ।
অঁ' ময়ো অকমান কিবা কাৰোবাক বনাই দি পেলাই দুই পইচা পাম আৰু তেতিয়া। মোৰো অলপমান হেল্প হ'ব।
অ', অ' আহ দৰকাৰ হয় আজিকালি খুব। পইচা নহলেতো নচলে তাতে আৰু আমি গুৱাহাটীত থাকো। চব বস্তুতে বেছিকে পইচা দিব লগা হয়।
হয়, হয়, সেইটোৱেই
হয়, হয়।
আহ' হেৰি কি কয়, তোমাৰ মাৰ কি? তোমাৰ মা আছিল নহয়।
অ' কালি আহিব চাগে, কালি শনিবাৰ নহয়। আজি নাহে। কালি একেবাৰে মানে ৰবিবাৰত বন্ধ থাকিব। সেইকাৰণে কালি আহি যাব আৰু।
এই আমাৰ ইয়াত বৰ কাৰেণ্টৰ প্ৰব্লেম চলি আছে নহয়, সেইকাৰণে মানে এই নেটৱৰ্কৰ প্ৰব্লেম হৈ যায়। এই মানে, আমাৰ ওচৰত মানে কাৰেণ্টৰ পষ্ট বিলাক বাগৰি গৈছে তো এই বিলাক ঠিক কৰিছে চাগে আৰু এবাৰ চে মানে চাইছে নি, দিনটোত আজি বহুত কাৰণ গৈ আছে। এইটো বিজুলীটো।
হয, হয়, এই কিবা বতাহ বৰষুণ দিছিল নেকি বাৰু?
নাই। কিন্তু, আজিকালি পোষ্টবলাক কিবা বেলেগ বেলেগ নহয়, আগৰ চিমেণ্টৰ পোচ নহয় নহয় মামৰ ৰিই পেলাই গছ কৰি ভাঙিল নেকি? নে এই মাক লাগিয়েই ভাগিল এইটো ধব পৰা নাই।
এতিয়া দুৰ্বল হৈ গৈছে ন পোষ্ট গেতা
পোষ্ট কেইটা দুৰ্বল হৈছে অকমান। চাগে নিজে ভাঙিছে নেকি এই মামৰ ধৰি পেলাই। আৰু এই বান্দৰ বহুত আছে নহয় নৱগ্ৰহত
আহ গম পাইছো বান্দৰ বুলি জঁপিয়াই থাকে নহয়। মই গৈছিলো নহয় কেইদিনমান আগতে পাহাৰৰ ফালে এতিয়া দেখিছো বান্দৰকেইটা বাপেৰে একদম ইমান বেয়াকে জঁপিয়াই থাকে। তেনেকে ঢিলা হৈ যায় চাগে তাটাৰ গেডাল।
সেইটোৱে সেইটোৱে কথা সেনেকুৱা হৈছে চাগে। উম তোমালোকৰ ফালে আছে চাগে আমাৰ ফালে কিন্তু নাই।
আমাৰ ফালে আছে এতিয়া কাৰাৰেণ্টো অকমান আগতে গৈছিল বাৰু আহে। এতিয়া
অ অ এইটোয়ে এই বৰ এই গৰমত বৰ দিগদাৰ হয়। যদি নাথাকে।
উম উম বহুত দিগদাৰ। থাকিব নোৱাৰা হৈ যায় আৰু এটা সময়ত।
যোৱাকালি গোটেই দিনতটো নাই। আমি ৰাত- তি বাহিৰৰ পৰা ঘূৰি ফুৰি এ তোমাৰ আঠ নটা মানত আহিছো নেকি। তেতিয়া আহিছো আমি তেতিয়ালৈকে কাৰন্ট অ কাৰেণ্ট নাই মই আমি বাহিৰৰ পৰা ভাঙি তোক ফোন কৰিছো কাৰেণ্ট আহি- খবৰ দিৱা বুলি ই খবৰ দিয়াৰ পিছতহে লৈছো বাচ্ছাতটো আছে নহয়। বৰ গৰম পাই যে সেইকাৰণে
কষ্ট হৈছে আৰু এইকেইদিন
এ একদম আৰু কি কম আৰু অম্বুবাচীৰ কাৰণে নেকি কাৰান্ট বহুত খৰচ হৈছে সেইকাৰণে অকমান এ অলমান
অ হ'ব পাৰে অ অ অ হ'ব পাৰে সঠিক নাই অ
অ সেইটোয়ে কথা
অম্বুবাচীৰ যি মেলাৰ ভিৰ হৈছে বাপেৰে দেখিয়ে ভয় লাগি গৈছে একদম
তাকেইেতো এ গৈছে গৈছিলা নে কিন তুমি
নাই মই যোৱা নাই যোৱা কথা আছিল বাৰু মোৰ বা গৈছিল
অ গ গৈ পোৱাই নাই অম্বুবাচী মেলা দেখি পোৱাই নাই চাগে না আহ মই মই এবাৰ গৈছো বাৰু এ এতিয়াতো আমি যাব নাপাইনে আগতে গৈছিলো বহুত বছ হ'ল
অ তেতিয়া চাগে অলপমান ভালে আছিল ন গৈ ভাল লাগিছিল চাগে
এতিয়াতো যায়ে পোৱা নাই বহুত বছৰ ভাল লগা বেয়া লগা কম্পেয়াৰ মানে জুখিব নোৱাৰিম কাৰণ অ এবাৰ গৈছো যে
অ অ এইবাৰ বোলে বহুত বেছি মানুহ হৈছে মানে আগৰ বাৰতকে বা আগৰ কেইবাৰতকে কিবা মানে দৰ্শকসকলে ভাল পোৱা নাই গৈ অ
আৰু শুনা পাইছো মানে সঁচা নে মিছা নাজানো কিন্তু মই আৰু কেইবছৰ মান চাগে নহবই অম্বুবাচী মেলা কিবা মন্দিৰ ভালদৰে বনাব নেকি।
অ হ'ব পাৰে এইবাৰৰ মানে চিষ্টেমটো ভাল হোৱা নাই ইমান মানুহ হৈছে সেই বুলি মন্দিৰটো সৰু মানে জাগাতো সৰু হৈছে যিটো জোগাইদি সোমাব দিয়ে দৰ্শকসকলক। সেইকাৰণে চাগে অকমান মেৰামতি কৰাব নেকি ডাঙৰকে।
অ সেনেকুৱা কিবা অকমান অ সাল- সলনি কৰিব চাগে।
অ হ'ব পাৰে
ৰ হেৰি বিলাক মানুহৰ যাত্ৰীৰ সুবিধাৰ কাৰণে। এ বহুত বছৰ পুৰণাও হ'ল নহয় অকমান ঠিক ঠাক কৰিলে আৰু সকলোৰে সুবিধা হয় হয় হয়। এ কামাখ্যা মন্দিৰ ৰত উ হে এনেইটো দৰ্শনৰ কাৰণে যোৱাইছে চাগে। তোমাৰলোকৰ অ অ অ অম্বুবাচিত নগলো নই দৰ্শ- দৰ্শনত যোৱা আৰু
অ আজিকালিতো দৰ্শনত গলেও বহুত লাইন পাতিব লগা হয়। ৰাতিৰ পৰাই কিছুমান মানুহে লাইনত থাকে।
আৰু যে তাৰ ওপৰত মন্দিৰ আছে আৰু এটা তাতে গৈ পাইছানে নাই? হয় হয় আৰু এটা আছে কিবা হয়
ভূৱনেশ্বৰী মন্দিৰো আছে নেকি সেখন পাহাৰতে অ তাতে যোৱা নাই। বাৰু
গৈছো আমি অহ যাবাচোন কেতিয়াবা বহুত ভাল লাগিব।
অ যাম দিয়ক আৰু এটা মন্দিৰ আছে তাৰে ওচৰতে এইয়া চক্ৰেশ্বৰ মন্দিৰ বুলি
অ সেইটো সেইটোতো গৈছো দুবাৰ বৰ ভাল লাগে।
অ বৰ ধুনীয়া লাগে অ শান্তি লাগে তাতে ইমান ভিৰটো নাই। ন
নাই কিন্তু একদম খুব শান্তিত ঠাই আৰু এইটো
অঁ অঁ আৰু বাছৰ বাছৰ পৰা নামেই বেছি। খোজো কাঢ়িব নালাগে।
অঁ অঁ অঁ অঁ আমি বাৰু দুচকীয়া গাড়ী লৈ গৈছিলোঁ কিন্তু সেই ভাল লাগিছিল।
ভাল লাগে, ভাল লাগে উম। অঁ আচ্ছা অঁ পৰিৱেশটো বৰ ধুনিয়া। ধুনীয়া।
এই ব্ৰহ্মপুত্ৰ নদীতো ওচৰতে থাকে নহয়। মানে তাৰ লাগি থাকে চাই পেলাই বৰ ভাল লাগে। আৰু আমি যেতিয়া বান। পানী অঁ সেই মানে পানী যেতিয়া বেছি হয় তেতিয়া গৈছিলোঁ নহয়। আৰু মানে তাৰ সৌন্দৰ্যটো আৰু ধুনীয়া হৈ গৈছিলে আৰু তেতিয়া সেখিনি পৰাটাইমত গৈছিলোঁ মই ঠিকে আছে কথা পাতি ভাল লাগিল
অহঁ দিয়ক থিকে আছে দিয়ক। অঁ আৰু ফোন কৰিব উম উম দিয়ক।